অ।
হেল্ল'?
অ
অ কি কৰি আছ?
এ আছো এনেই উম মানে হেল্ল,
হেল্ল।
অ অ, এনে আছো এনেই ৰেষ্ট লৈছো আৰু কাম বন কৰি।
অ অ ভাত পানী খোৱা হ'ল।
ভাত পানী খোৱা হল। এতিয়া আকৌ আবেলি কামত লাগিম আৰু তোমালোকৰ হল অ, কি বনালা দুপৰীয়া সাজত।
আজি এই বইল মাছ বনাইছিলো। মাছ এটা আনিছিলে, মানে নদীৰ মাছ মানে আৰু সেইকাৰণে মাছটো ভাবিলো লোকেল মাছ যে বইলে বনাও।
কেনেকে বনোৱা অ', মই মানে বনাই পোৱা নাই। মই এনেই টেঙা জোল বা কিবা ভোল দি এনেকে আলু দি, মছলা দি বনাও।
অ', নাই একেবাৰে সহজ ব-মানে বনাবলে। মাছ কেইপিচ মানে একদম পানীতটো উতলাই পেলায় তাত বিলাহী সেই আৰু নহৰু পুৰি দিব লাগে, পিয়া-পিয়াঁজ দিব লাগে। এনেকে জলকীয়া দিব লাগে দিওঁ। উতলাই মাছ কিপিচ দিলেই হ'ল, কোনোবাই যদি আলু খায় আলু দিব, নাখালে দিব নালাগে আৰু।
অ', পানীটো মানে কি বইল আগতীয়াকে হেৰি কৰি ল'ব, উতলাই ল'ব লাগে। অ'।
বস্তুবিলাক এটা, এটা দিব লাগে হাল-মানে হাল
নিদিয়ে অ', বইলত উম, সেই অ', এই মান ধনিয়া পাত, চাত দিয়া নে?
অ', দিয়ে, দিয়ে কোনোবাই যদি ভাল পাই দিয়ে, কোনোবাই মান ধনিয়া
অ', নিদিব পাৰে। উম, উম, আৰু যে, এনেকে বিলাহীটো বা কিবা দিলে পুৰি দিয়ে যে, তেনেকে দিছ
অ', পুৰি দিলে মানে, পুৰি দিলে সেইটো সো-সোৱাদটো বেলেগ হয়, যে, ভাল লাগে বিলাহীটোৱে, নহৰুটোৱে আৰু জলকীয়া কেইটাও পাৰিলে পুৰি দি দিব লাগে, তেতিয়া ভাল লাগে আৰু।
মোৰ তে-অ', এতিয়াতো বহুতে বেয়া এইবোৰ তেল মচলা। খোৱাটো যিমান পাৰি মানে
অ', অ', সেইটো হয় বাৰু।
ব লাগে মানুহে।
তাকে বোলো আজি বইল বনালো আৰু মাছৰ পিটিকা অলপ পো বনালো। মাছটো ফাই কৰিয়ে পিটিকা বনালো আৰু সেইতো পুৰিবলৈ আজিকালি জুইত নাই যে, গেছত পুৰিলেও বেয়া।
মানে কি হেই ভাপত কি? ভাপত দি নে ভাজি পেলাই?
নহয়, নহয়। মাছটো ফ্ৰাই কৰিছো, ফ্ৰাই কৰি তাতে পিয়াজ-চিয়াজ কাটি অলপ মানে তিলো ভাজি পেলাই দি দিছো। তেতিয়াও ভাল লাগে। তিল খোৱাটো মানুহৰ কাৰণে ভাল, তেনেকে অলপ খাও আৰু।
অ তিলৰ চাটনিটোও ভাল লাগে দেই তিল যেতিয়া তুমি এনে, এনেকে ভাজি কৰি চাটনি বনোৱা যায়,
অ সেইটোও ধুনীয়া লাগে আৰু মাছত ভাপত দিয়াও বনাব, পাৰি সেইটো,
অ এটা মই দেখিছো তেনেকে মানে একো নিদেয়ে যে খালী। কেৰাহীত তেনেকে মাছটো দি। এ ঢাকনা, টো দি থৈ দিয়ে তেনেকে এটা ভাপত দি পেলাই বনাই মই কিন্তু বনাই পোৱা নাই
অ এইটো বইলটো মানে কি হয় যিমান খিনি মানে বস্তু দিয়ে ভাল লাগে বিশেষকে বস্তুটো ভালকে উতলাব উতলাব লাগে আৰু কিছুমানে বইল মাছটো কেতিয়াবা পিঠাগুৰি অলপ দিয়ে দাঠ হবলে তাপা কিছুমান চবে
বেগ অ কাৰণ তাততো বেলেগ বস্তু তেনেক কে আলু চালু দিয়া নহয় ন তেনেকে পিঠা গুৰি দিব পাৰি অ উম উম অ বহুতে আলুও এতিয়া নেখ খায় আজিকালি
অ
আৰু মই এদিন তোমাৰ হাতৰ হেৰি খাইছিলো দিয়া বইল চিকেন টো সেইটো ভাল লাগিছিল কিন্তু বহুত আকৌ আহ বহুত দিন মানে হ'ল তেনেকেও বনাই খাই থাকা চাগৈ তোমালোকে
মাজতে খাও সেইয়া বইল চিকেনটো বনালে বহুত পদ্ধতি আছে তা মই যিটো বনাই খোৱাইছিলো তোমাক সেইটো কুকাৰত মানে কি কৰিছিলো প্ৰথম কুকাৰত একো কৰা নাই মানে প্ৰথম উলিয়াই মানে বস্তুটো বাহিৰতে চিকেন মানে চবজিটো লোকেল মুৰ্গী হ'লেও ব হও মুৰ্গ খিনি মানে উ তাত মানে তুি প যায় আদা নহৰু পেষ্ট তাৰপৰা বিলাহী মিঠাতেল নিমখ দিব লাগে হালধি নালাগে বাৰু তাৰ পিছত নিমখ দিলা তাৰপিছ ত কি দিব লাগিব অ অ সেইটো বাহিৰতে মঠি লোৱা অলপ নেমু চেপি পেলাই মঠি লৈ পা মিঠাতেল অলপ বাহিৰতে দি ল'ব লাগে দি পেলাই মানে তাৰ পিছত আৰু ধুনীয়াকে কুকাৰত বহাই দিব লাগে পানী দিব নালাগে স ভাপতে যিখিনি থাকে আলু এটাও কাটি দিব লাগে সেই ভাপতে মানে দিলে পানী দিব তাৰ পৰাা ওলাব যে পানীটো সেইটো পানীয়ে হব এক্সট্ৰা পানী ইউজ কৰিব নালাগে মানে অ এক্স্ৰা পানী দিলে মানে কি বেছি পনীয়া হৈ যায় এইটো পদ্ধতিত নালাগে আৰু বেলেগত পাৰি বাৰু কুকাৰত আৰু তিনি চাৰিটামান হুইচেল দিলা তেতিয়া হৈ যায় আৰু উম আজিকালি সেই বইল ৰেচিপ বিলাক ভাল লাগে
ভাল লাগে অ এতিয়া যে বইলটয়ে বেছি চলি আছে মানে তম তয়া কোনেও ইমান আৰু গৰম কেনেকুৱা পৰিছে সেইটো কাৰণে মানুহে এতিয়া ইমান তেল মছলা এইবোৰৰ পৰা আঁতৰি আছে যিমান পাৰে মানে বইল খাব ক লাগে তোমাৰ অলপ
ন বইলত মানে সেইটোয়ে কথা বইল খালে তোমাৰ মানে চব ফালে
চবফালে সুবিধা অ সৰয়হ উম চব ফালৰ পৰা সুবিধা আৰু উম তাকে খাদ্য খাবলৈ মানুহৰ ভয় হৈ গৈছে কি খাব আৰু চব আজিকালি মেডিচিন দিয়া বস্তু দিয়াচোন
উম বিশেষকে তেলতো আজিকালি মান মানুহৰ কলেষ্ট্ৰলৰ কাৰণে বহুত বেয়া বস্তু যে। যিমান পাৰে কমাই খালে। ভাল আৰু নিজৰ কাৰণে, কিন্তু খাবলৈ সদায় হ'লেও ৰেগুলাৰ বইল খ
নোৱাৰি অ', সেই বইলটো অকমানে তুমি দুদিন। খোৱা পাছতে সেইটো এটা এলাহ লাগি যায় আৰু। সেইকাৰণে মাজে মাজে তুমি এনেকে। খালা, মাজতে আকৌ এনেকে বইল খাই। তেনেকে খাই কৰি থাকিলেই হ'ল আৰু, এ শাক। শাক পাচলি আনিলেও চাবাচোন, মানে তোমাৰ কি হয় আজি আনিবা। শাক পাচলি খিনি কাইলে বেয়াই হৈ যায়। এতিয়া সেইবোৰ সাৰ দিয়া যে সেইবোৰ খালে মানুহৰ কিমান এতিয়া ক্ষতি হ'ব দেহত।
সেইটো আমাৰ ঘৰতো চব মানে সকলোৱে ভাল পায় ন' বইল খাই, সেই কাৰণে মাজে মাজে বন
অ', ঠিকেই কৰিছা এইবোৰ, বেয়া মানে কি, সোৱাদটো একেটাই নিচিনা হৈ থাক তাকে ন' সেইটো মানে ব'ইলে তুমি ব বনালেও বেলেগ বেলেগ ধৰণে বনাবা, কে
অ', কেতিয়াবা সেই ব'ইলত শাক পাত দিব পাৰা, শাক দিব পাৰা বা বেলেগ কিবা বস্তু দিব পাৰি।
এতিয়া অ', এইটো লোকেল মুৰ্গীটোত যেনেকে কিছুমানে দিয়ে ন' কি ক'লা কচু দি বনাই। তেনেকুৱা কিছুমান আৰু ভাল লগা আৰু বাঁহ গাজ ও আৰু কিবা কলডিল কলডিলো দিয়ে হেনো, উম।
কলডিল পাৰি, পচলাটো গৰমৰ কাৰণে এতিয়া বহুত ভাল হৈ আছে, পেটটো বহুত ঠাণ্ডা কৰি ৰাখে।
হয় দেই, সেইবোৰ বস্তু খোৱাই নহয়। কিন্তু এতিয়া কল পচলা হওঁক কলডিল। তেনেকে পাবলেই নাই বজাৰত গলে পাওঁ মানে এই পাহাৰীয়া কলডিলটোহে পাওঁ। আমাৰ যেনেকে। ভীম। কলৰ কলডিল টো। পোৱাই নাযায়।
অহ', সেইটো হয় বাৰু পাহাৰীয়া। আজিকালি গাঁওতো কলগছটো। কমি গ'ল ন, সেইকাৰণে গাঁও অঞ্চলতো বহুত। কম পোৱা যায়। কলডিলটো পাহাৰীয়া বিলাকহে চবতে পোৱা যায় আজি মই তথাপি। পচলা এটা কাটি আনিছো। বনাম আৰু কেতিয়াবালে বুটৰ দালিৰ লগত। তাকে কেতিয়া বনাও বুটৰ দালি সৈতে বনাব পাৰি বেলেগ বেলেগ পেৰিয়া কৰি মাছৰ লগতো পাৰি মাংসৰ লগতো পাৰি আদা নহৰু দিব পাৰি জিৰা। জালুক দি দিলে হ'ল বুটৰ দালিৰ লগত বনালে। অলপ খাৰ দিব পাৰি। কলাখাৰ এক চামুচমান। তেতিয়া সোৱাদটো ভাল লাগে।
এতিয়া কি দি তেল মাৰা? নহৰু!
তেলত মানে নহয় নহৰু নহয় পিয়াজ দি পেলাই আদা নহৰু পেষ্ট দি দিলে জিৰা জালুক অলপ দিব লাগে তেতিয়া পচলা খিনি আৰু বুটৰ দালিটো আগতীয়াকে অলপ সিজাই ল'ব লাগে তেতিয়া তেল মাৰি দিলে আৰু অলপ কলাখাৰ এক চামুচ মান দিলে তেতিয়া ভাল লাগে আৰু
হয় সেইবোৰ খাদ্য খোৱাই ভাল তোমাৰ এইবোৰ দালিটো ইমান খাই থাকিবলৈ মন নাযায় ন! তেনেকে পচলা আৰু ঘৰুৱা যি অ ঘৰুৱা কিছু শাক পালে ওচৰত ওপৰতে
উম এতিয়া আজিকালি পচ পচলা কলা কচু এনেকুৱা এতিয়া চিজন ন এইবিলাক এতিয়া পায় মানে খাব লাগে মানুহে।
থু বোৰ ওলাব সেইবোৰ কিমান ভাল লাগে সেইবোৰ তুমি এতিয়া কণ বিলাহী দি উম খ
ভাল।
তাকে এতিয়া পেটৰ কাৰণে ধৰি ম অ অ তেনেকুৱা ঠিকেই এতিয়া তোমাৰ এইটো কি মচ চন্দৰী এইয়া চাটনি এইবোৰ বস্ত মধু উ সেইবোৰ সেইবোৰৰ চাটনি চাতনি বনাই বনাই খাই থাকিলেও তোমাৰ ভাবাচোন কেঁচা চাটনিটো পেটৰ কাৰণে এতিয়া ওচৰতে পাৰা যদি ভেদাইলতা শুকলতি এইবোৰ এইবোৰৰ জোল বনাই অ এইবোৰৰ জোল বনাই খালেও মানুহৰ নৰসিংহ দি কিছুমানে মাছ দিয়ে ভাল লাগে কিন্তু অ যিমান ঘৰুৱা খাবা মানে যিমান ঘৰুৱা আৰু মানে সাধাৰণ ভাৱে। খোৱা যায় তে তেনেকে মানুহৰ শৰীৰটো মানে বহুত ভাল হৈ থাকে।
সেইয়াই আজিকালি ইমান মানুহৰ বেমাৰ আজাৰ হৈছে।
অ তুমি বহুত বাচি খাব লাগিব তাৰ বাহিৰে উপায় নাই। খাওঁতে এতিয়া ভাল মানে বহুতবাৰ ভাবি খাব লাগিব যে। কি খাই আছো আমি, উম কি খাইছো, উম আৰু এতিয়া গৰমত মানে মানে নেমুটো তুমি খাই থাকিবা নেমু নেমু পানীয়েই হওক, উম এতিয়া যদি অলপ মানে কুমলীয়া নেমু পোৱা সেইটো তুমি কুটি পেলাই খাবা
অ বাকলিটো খোৱা সতে খোৱাটো ভাল বাৰু, নেমু বাকলিটো বহুত উপকাৰী হয়।
তাৰপৰা মধুৰিআম যদি পোৱা, কলা জামুক পোৱা, আম
অ এতিয়া এইবিলাক চিজনৰ বস্তু খাব লাগে, বতৰৰ ফল বুলি কয়, বতৰতহে খাব লাগে বাৰু
অ তেতিয়াহে দে তোৰ ভালে থাকে মানুহৰ, বাৰু দিয়া ঠিকে আছে মই কাম এটা কৰি লওঁ আকৌ তোমাক পিছত বাৰু মই ফোন কৰিম দেই, দিয়া দিয়া হব দিয়া, অহ